হেল্ল'?
হেল্ল'?
অ', খুন চানা আপুনি? আহ নমস্কাৰ আহ মই আপোনাৰ লগত মানে খেতি বাতিৰ কিবা আলোচনা কৰিব লৈছিল ন আপুনি এতিয়া ফ্ৰী আছে নে?
অ', আছে।
অ', আপুনি সময় দিবা পাৰিব না অলপ?
অ, পাৰিম, পাৰিম নিশ্চয় পাৰিম।
আপোনাৰ ফালে মানে খেতি, বাতি কেনেকাে চলি আছে। আপনি ক, বাপাৰ ক ন কি
আহ, হা।
আপুনি আপোনাৰ ফালে খেতি, বাতি কেনে চলি আছে যেনিবা টাইমত পানী পাইচিনা পোৱা নাই যেনিবা হাল, চাল খোদাল কেনেওচি ইয়াৰ বাবে আপুনি এটা ক'ব পাৰিব নেকি।
অ, ঠিক আছে। আমি বাৰিষা বতৰ মানে আমি ধান, চান ৰোৱা খেতি কৰা টাইম বোলে আমাৰ গাঁৱত কৰা যায় আৰু না। গাঁৱৰিতো ধান খেতিতটো কৰা যায় তাৰপিছত টানতটো বেছি কৰা যায় তাৰমানে টাউনত প্ৰতেক মাহত কৰা যায় তাৰমানে বাৰিষা বতৰ কিবা বতৰ নাচছে আৰু আমাৰ কিন্তু টো, গাঁৱত তাৰমানে এইটো বাৰিষা বতৰত তাৰমানে ধান পেতিতটো কৰা যায়, তাৰমানে এইটো আহ কৰিব কাৰণে তাৰমানে আমি এইটো বিধানতটো থব লগা হয়। তাৰ মানে এই নেক্স বছৰত যদি ধান খেতিতটো বনাবলৈ ভাবি আছে, তেনেহ'লে এইবাৰ বছৰতে আমি ধান কেই থ লগা হয় তাৰপিছত ধান বিল আমি এটা জাগাত থবা লাগে মানে তাৰ তাৰপিছত বসন কেইটাও থয়া কা এনাই থয় তাৰপিছত মনেটো পতৰ্তি অ, পথাৰত আমি এইটো চটাই দিম। উট, তাতে তাৰমানে আমি এইটো হাল বাবা লাগে আগত। আজিকালিতো আগৰ দিনা গৰুৰ লগত হাল বালছে। আজিকালিতো গৰুৰ লগত হাল বোৱা দেখাই পোৱা নাই।
হয়, হয়, এইটো সঁচা।
সময়ৰ কাৰণে মানুহকেইট এতিয়া ট্ৰেক্টৰৰ লগত সোনকালে হাল বাই কেনে তাৰমানে সোনকালে কিক কৰে নহয় জানা অ, মনে ম হৈ আছে আমাৰ তাৰ মানে গাঁৱৰ অঞ্চলত মানে তাৰ পিছত এইটো দি কেনে নি চ আৰুটো লষ্টত তুলি কেনে তাৰ পিছত আৰু ক'ত উ, উম। পথাৰত এইটো ৰুম তাৰপিছত এতিয়া তাৰমানে ভাল বোৱা আৰু এবাৰ আৰু এ, তিনিবাৰ চাৰিবাৰ হ'লে তাৰ পিছত আৰ এই জাগাতটো মানে আলি জিয়া হয়, আলিকাটা হয়, তাৰপিছত লাষ্টাজাৰৰ ৰোৱানি কেনে মাটি কিনে তাৰ পিছত যিটো কিবা কৰা যায় আৰু কি বুলি কয় এইটো সান্দ ৰোৱা যায় আৰু।
হয়, হয়।
অ, ধান ৰঙি ন এইটো। ধটো এতিয়া আমাৰ গাঁৱে বিঘা চিষ্টেম নহব। আমি বিঘাত মানে ওঠৰ মন বি মনতটো পোৱা যায় আৰু না। খাব কাৰণে তাৰপিছত আৰু এইটো তাৰমানে যি এইখিনি সচা যায়, এইখিনো মানে আমি পই, পাই কেনে আমি অলপমান ঘৰ কাৰণে খাব পাৰে, তাৰপিছত আৰু এইটো আমি কিতিমম হা বা আই মাহা লগে তাতে পথাৰত এইটো হোৱা লগ এটা হ'লে চাই থাকবা লগা হয়। তাৰ মানে মাজে, মাজে সাৰ দিব লগা হয় আম পানী দিব লগা হয় তাৰমানমানে ঔষধ দিব লগা হয় আৰু তাৰপিছত এইটো এই ফুলটো হ'লে তাৰমানে এইটো কাটি কেনে তাৰমানে আমি আনা হয় আৰু ঘৰত কিছুমানে খৰত নানেইচোন আজিকালি নানে পথাৰত এতিয়া মেচিনটোত লগত কৰে
উম, উম হয়, হয়।
উ আজিকালি আমি আৰু ঘৰত আনি কিনে গৰু চৰু নাই সেইাৰ কাৰণে তাৰেথাৰতে ডাইৰেক্ট মেচিন লগবত কৰি দিয়ে আৰু
উম, উম, উম হয়।
আবালোকৰ লগত কেনেকা কৰে অলপমান বুজাই দিব না।
অ', কি কৈছে আপুনি?
অ', আপোনালোকৰ ফালে কেনেককাে বনাইতো খেতিত যিকোন যে থান খেতি চিকেচাত হেল্ল' শুনা পাইছেনে আপুনি।
অ', শুনা কৈছো মানে আমাৰ ফালেও
ধান খেতিয়ে নহয় যিকোনো য খেতি তাৰমানে লাও চাও আছে আমাৰ বেশ ওচৰত বাকী বহুত খেতি আছে না
চিজন বাই চিজন ল আমাৰ খেতি কৰে আৰু না হয় চিজন বাই চিজন লৈ পেলাই খেতি কৰে আৰু না হয়, হয়। আমাৰ ফালেও ধান খেতিৰ বাজেৰে ছিজন বাই চিজন যেনে বেহৰ আলুৰ খেতি লাওঁৰ খেতি এইগিলা কৰে আৰু না মানে উ মানে মাটিতে এনে নথয় আৰু না মানুহগিলাক মানে এতিয়াতো গৰম বতৰ মানে ধানৰ খেতি এতিয়া আৰু ধানৰ খেতি কৰি আছে আৰু না পথাৰত মানে মানুহগিলা চব বিজি আৰু না বেগ ৰোৱাৰ পৰা কৈঠা তোলাৰ পৰা চব পিজি আৰু না আৰু আপুনি যাক কৈছে যে গুৰুটি হাল বাৱাত টো নাইকিয়া হৈ গৈছে আৰু না মানে আজিৰ মানুহিলা মানে আ টো লাগে আৰু ন কষ্ট কৰিব নোৱ আৰু না ৰ'দত ইয়াৰ কাৰণে আমাৰ ইফালেও গৰুৰ দি হাল বোৱাটো নাইয়ে মানে প্ৰায় শেষে হৈছে মানে এটা দুটায়ে আছে আৰু না মই দেখা নাই আৰু না বেছিভাগ মানুহগিলা কিবা ডাঙৰ ডাঙৰ ট্ৰেক্টৰ বা এই সৰু ট্ৰেক্টৰ যে কয় আৰু না ইয়াৰ দি হাল বাৱ খানা আৰু ইয়াৰ মেইনটো হ'ল মানুহবিলাক আজিকালি ৰ'দত থাকিবা নৰে কষ্ট কৰিব নৰে মানুহগিলা আৰু না আগৰ দিনত কিবা কি বুলি কয় এইটো অ', গুৰু দেতে হাল বোৱা আছিল আৰু না
উম।
হাল বোৱা আছিল আহ তাৰপিছত আজিকালি ধান খেতি কৰাতটো কিবা খৰচা পাতি আছিল আৰু না যে আমি ধান পেগ ৰুৱেতে হাজাৰ দিব লাগে কৈঠা তোলেতে হাজাৰ দিবা লাগে ইয়াৰ এক দিনতে পাঁচশ আহ কেতিয়াবা ভাত নাখালে চাৰি পাঁচশ এনে দিবা লাগে আৰু হাল বোৱাতে ট্ৰেক্টৰ গিলা মেচিনত আমি এক বিঘাত হিচাপত পইচা দিব লাগে তাৰপিছতো আমাৰ ফালে মানে পানীৰ কিবা আশল লৈছে আৰু না অলপ বেছি পানী নাপায় আৰু না আৰু ইয়াৰ কাৰণে আমাৰ কিবা কি কয় চৰকাৰে এ মাটিতে চ'লাৰ চিষ্টেম বনাই দিছিল আৰু না। কিবা পাম্প ৱাটাৰ পাম্প কৰি দিছে আৰু না ৱাটাৰ পাম্প ম ফ্ৰ্ৰী নহয় আৰু না। টেলি মানে পইচা দিবা লাগে আৰু না এক বিঘাত একশ মান দিবা লাগে আৰু না।
কতছ ন
অ, তাৰপিছত আৰু খেতিটো আৰু এনে থলি নহয় আপুনিদি কৈছে সাৰ দিবা লাগে। আৰু না খাৰ দিবেল আজিকালিতো খাৰটো বিৰাট দাম হৈছে। আৰু না সাত দিব লাগে আৰু। গৰুৰ দি সাৰ দিলেও আজিকালি ধান গিলা ভাল নহয়। ইয়াৰ কাৰণে আমি ইউৰিয়া ৰিয়া পটাছিয়াম গিলা দিব লাগে আৰু না আৰু ফাৰ্ষ্টত আমি হাল বজালেও কিবা মাটিটো কিবা কিবা কৰিবা কাৰণে আমি পটাচিয়াম দিবা লাগে আৰু ন ফটো।
উম, উম।
তাৰপিছত আমি পেগৰুলী অলপমান ধঠানটো অলপমান হ'লে মানে ইউৰিয়া চিৰিয়া দিবা লাগে আৰু তাৰ পিছত আমি আৰু বাউণ্ডাৰী দিব লাগিল আৰু বাউণ্ডাৰী দিব খৰচা আছে নহ'লেতো গৰু, চৰু, ছাগলী, তাগলী খাব কষ্ট আছে আৰু ন ধান খেতি কৰাাৰ ধাৰণা তাৰপিছত টো আৰু ধান খেতি চিজন খলে আমাৰ আছে আৰু আলুৰ খেতি আৰু হৰ বিহৰ কতিৰো একে হাল বাবা লাগে। এতিও খৰচা আৰু এতিয়া আৰু বাউণ্ডাৰী দিব লাগিল এতিয়া আৰু। মানুহগিলাক এই সময়ত বেছি গৰু-ছাগলী এৰি দিয়ে ইয়াৰ কাৰণে আমি পুৰা বাউণ্ডাৰী দিবা লাগে, লাগে আৰু না আৰু নেট দিবা লাগে আৰু না এইটোৱে আৰু না
উম।
আহ। পনাৰ ফালে আৰু কি, কি খেতি কৰে কি, কি খেতি কৰে মানে।
অ, আমাৰ বতৰ লয় বতৰ তাৰমানানে কিতি কৰা যায় তাৰমানে লাও, চাও বাৰিখৰ বতৰ লাও অ'। বত লাও সেনেুৱা মানে নিজা, নিজা বতৰত নিজা, নিজৰ খেতি কৰা যায়। তাৰণে মই লাওৰ বিষু ক'ম জনে লাহক এতিয়া বাৰিষা বতৰ না বাৰিষা বত তাৰমানে এইটো লাও, লাও খেতিটো তাৰমানে আমিতিয় ত এ দুটা, এটা আগত আছে তাৰমানে এটাতো তাৰমানে চাঙত এটাতো তাৰমানে মাটিতে। ফল হয় তাৰমানে সেইয়া তাৰপিছত তা
আপুনি ক'ব পাৰিবনে চাঙত দিলেই ভাল হয় না মাটিত দিলেই ভাল হয়।
অ, মানে বাৰিষা, বাৰিষা বতৰত তটো মানে চাওঁত দিলি ভাল হয় মানে কেনেকা জানা না? মানে এইটো পানী এতিয়াতো বৰষুণ বতৰ বাৰিষা বতৰত তাৰমানানে বৰষুণতো আহি থাকে নাই অমেটিক। মানে এতিয়য়াাতো মাজে টাইম নাহে মাজে টাইম প্ৰায় আহাই থাকে আৰু তাৰমানে মাজে মাজে আহে বা সপ্তাহ দুইবাৰ তিনিবাৰ আহে এনেককা এটা মানে তাৰপিছত আৰু মানে পকা লাগি যায় তাৰ মে লাষ্টত ম কেনে পকা লাগি যায় মানে মাটিত দিলি বৰষুণ লগাৰ তাৰপিছত আৰু মা, মাটি লগা যায় না তাৰপিছত আৰু এইটো পোক লগা হয় আৰু। ইয়াৰ কাৰণে চাং ভাল তাৰপিছত য আৰু টাইম টো টাইম তাৰ মমানে পান গিলা আহ কেনে সো দিছি নে কি এইটো চাই কেনে তাৰমানেও আমি ঔষধ দিবা লগা হয়। আজিকালিতো গুৰু, গুৰু গোবৰটো নাপায় এ ত, কাৰণে তাৰমানে এইটো সাৰ উম, মানে গুৰু নাই না আজিকালি তাৰমানে মানুহৰ টাইমটো অভাৱ হৈ গ'ল আজিকালি ইয়াৰ কাৰণে মানে এইটো এনেকুৱা চিষ্টেমটো তাৰমানে নাইয়ে এতিয়া। মানে চিষ্টেম এনেইতো নাপায়ে গৰুৰ গৰুৰ গুটো খাৰটোটো নাপায় সাৰ কাৰণে তাৰমানে আমি দোকান বিলাকৰ এ কি বুলি কয় এইটো কেমিকেল বস্তু আনি কেনে তাৰমানে দিব লগা হয় তাৰে এইটো। ত তাৰ পিছত তেনেকে এনেকুৱা বস্তুতটো আনি কেনে দিব লাগে চাই চাই। পাতো কিবা উছি নাকি কিবা খাইছ নি কি সেনেৱা কৰি কেনে চাবা চাই কেনে দিব লাগে না। তো আমি আৰু তাৰপিছত
অ, ঠিক আছে আমাৰ কিবা কি কয় টাইমো তিৰ না আৰু পিছত আপোনাৰ লগত খেতিৰ বাবে ভালদৰে দিস্কাশ কৰিম আৰু মই ফিউচাৰ অত দিয়া ধন্যবাদ। আপুনি মোক সোমাই দি পেলাই ধন্যবাদ।
আছে।
ঠিক আছে।